হেল্ল',
অহ, কি কৰি আছা হে বন্ধু?
ঔহ, খেল চাই আছো ৰ'বা ইণ্ডিয়াৰ খেল চলি আছে ন' তাকে চাই আছিলো তুমি কি কৰি আছা?
অ', খেল চাই আছে নেকি এ মই তোমাৰ এনেই কিবা এটা এ' এনেই আৰু বহি আছো দিয়া কি বুলি ক'ম আৰু এতিয়া বাকী খবৰ -পাতি ভাল নেকি?
খবৰ- পাতি ভালেই দিয়া তোমাৰ কেনেকুৱা?
মোৰো ভালেই দিয়া চলি আছে আৰু চলি চলিব লাগে আৰু ঠিক থাক আৰু।
অহ ঠিকেই বাৰু পিছে আজিকালি মই বহুত এই মীন-পালনৰ কথা শুনি আছো হে বহুত বহুতে বোলে ভাল -ভাল উপাৰ্জন কৰি আছে তুমি এই বিষয়ে কিবা শুনিছা নেকি মীন- পালনৰ কথা।
অ', মীন পালনৰ কথা ময়ো শুনি আছো ৰবা অলপ চলপকে মানে মানুহে মানে এইটোৰ ওপৰত মানে গুৰুত্ব দিয়া কৰিছে অলপ। মানে ইনকামো বহুত বোলে এইটোত মই শুনা মতে আৰু তুমি কি ভাবা এ তুমি কি জানা অল ইয়াৰ বিষয়ে? অলপ কোৱাচোন মোক যি জানা অলপ ইয়াৰ বিষয়ে?
মই সেনেকুৱা নহয় ৰ মই মানে এই বিষয়তো ইমান অৱগত নহয় মই আগতে ভাবিছিলো তোমাৰ এই যে মানুহ বিলাকে ডাঙৰ -ডাঙৰ পুখুৰী- পুখুৰীত খান্দি থয় ন' তুমি গাঁৱত গ'লে- দেখিবা মই ভাবিছিলো ইমান ডাঙৰ- ডাঙৰ পুখুৰীবোৰ আৰু কিয় খান্দে পিছত তোমাৰ জানিলোঁ যে অলপ পৰিকল্পনাও থাকে ইয়াৰ লগত মানে ডাঙৰ- ডাঙৰ যিবিলাক পুখুৰী খান্দে তাতে মান- মানুহে মী মীন পালনটো আৰম্ভ কৰি দিয়ে। তোমাৰ বছৰি মাছ দিয়ে সেনেকে তোমাৰ ডাকত দিয়া বুলি যে কয় মাছবোৰ সেনেকে- চলাই তোমাৰ আয়ু বোলে বাঢ়ে অলপমান আৰু সময়ো ভালদৰে ব্যৱহাৰ হয় ত সেই- বিলাক শুনিছো তুমি কি শুনিছা এইব এই বিষয়ে?
এ ঠিকে শুনিছা দিয়া তুমি। মইয়ো তোমাৰ এই আমাৰ আৰু আমাৰ আমাৰ ঘৰৰ ওচৰ- ৰ আৰু গাঁৱৰ ঘৰৰ ওচৰ- তোমাৰ এজন মানুহ আছে আৰু আহ তেওঁ মানে আগতে কি কৈছিল মানে এই যিটা- পুখুৰী খান্দা বুলি ক'লা সেই পুখুৰী এটা খান্দি ল'লে দিয়া খান্দিলা ছো তাতে তোমাৰ মীন পালন কৰিবা ডাঙৰ পুখুৰী আৰু বা ডাঙৰ পুখুৰী তিনিটা পুখুৰী খান্দি- জানে তুমি তিনিটা খান্দি দিছে তুমি ভাবিব পাৰা কিমান মানে মানে তেওঁলৰ ব্যৱসায় এটাটো মানে- ব্যৱসায় কৰাটো তেওঁৰ মানে উৎসাহ আৰু ত তিনটাত ব্যৱসা কুব কুব তাত মানে খান্দিলে খান্দাৰ পিছত তাতে তোমাৰ মা মীন পালন কৰিলে তো মীন পালন কৰাতে মীন পালন কৰাৰ পিছত মানে নিয়মীয়া ভাৱে মন পালন কৰিলে আৰু তে প্ৰত্যেক বজাৰে বজাৰে আৰু মাছ বিলাক বিক্ৰী কৰি- বলৈ নিয়ে আৰু তাৰে লগতে তেওঁ কি কৰি জানে তুমি তাৰে কাষে কষে তোমাৰ কি বুলি কয়- ধৰি লোৱা তাৰে মানে প পাৰবোৰত গছ বিলাক ৰুই দিছে মানে যিবিলাক আৰু তোমাৰ লাগ- তিয়াল গছ হয় কলৰ গছ হওঁক বা তোমাৰ যিবিলাক আৰু ফল মূলৰ গছ হওক বা তোমাৰ মানে কাঠৰ গছ থাকে যে কিছুমান চেগুন হওক সেইবিলাক গছো লগাই দিছে সেইটোও এটা ভাল কাম কৰিছে তেওঁ আৰু তাৰ পিছত কি কৰিছে জানানে তেওঁ মানে নদীৰ পাৰে পাৰে আৰু মানে জানে নদী নহয় আৰু নদী বুলি পুল অ চ পুলাল অ কি পুখুৰী আৰু পুখুৰী মানে তোমাৰ কাষত আৰু হাঁহ হওক বা তোমাৰ মুৰ্গী সেইবিলাকো পালন কৰিছে। ত' মানে ভালেখিনি বস্ত- তোৱে মানে হে কৰিছে দিয়া মানে কবলৈ গলে।
হয় দিয়া মানে সঠিক যত্ন ল'লে এই মীন পালনতটো মানে বৰ এটা লাভৰ ব্যবস- সায় আৰু কিন্তু মই এটা কথা ভাবোহে মানে আমি যে মীন পালন কৰাৰ যে কথা কলো মানে এইটো কৰিবলৈ আচলতে তোমাৰ কি কি বিষয়ত গুৰুত্ব দিব লাগে তুমি যদি ভালকে ভাবা কাৰণ আমি এই বিষয়টো নাজানো কেৱল মই কেতিয়াবা ভাবো মানে কেৱল যদি আমি পুখুৰীতটো খান্দিছো তাতে মাছ এৰি দিছোঁ সেইখিনি কৰিলে হ'বনে নহয় বা বা মোৰ ধাৰণা আৰু যিটো আমাৰ পানীৰ গুণগত মান বা সঠিক খাদ্য সময়মতে যত্ন এইবোৰো চাগে প্ৰয়োজনীয় হয় নে?
এই নিশ্চয় হয় কিয় নহবনো কাৰণ তোমাৰ এনে পুখুৰীতটো শান্তিতে মাছ জীয়াই থলে নহয় ন। তাতে তোমাৰ অ কষ্ট কৰিব লাগিব যত্ন কৰিব লাগিব সেই মাছবোৰৰ তোমাৰ সেই মাছবোৰৰ- খাদ্য দিব লাগিব সময়ে সময়ে তোমাৰ যিহেতু তুমি পুখুৰীত থাকিব ন ত বেলেগ একো খাদ্য নাপাব। ত সেইকাৰণে আমি তাৰ খাদ্য দিব লাগিব সময়ে সময়ে তাৰপিছত তোমাৰ তাৰ ভালদৰে যত্ন কৰি- লাগিব তাৰ লগতে তোমাৰ
এই যিবিলাক আছে আৰু অ ধৰি লোৱা অ আজিকালি কিনিব পাই ন মাছৰ খাদ্য সেই মাছৰ খাদ্যবিলাক আহ দিব লাগিব লগতে তোমাৰ
এই যিবিলাক আৰু মানে চোৱা চিতা হওক বা আজিকালি জানে তুমি কিমান মানে বেয়া মানুহ ওলাইছে সেই বেয়া মানুহ বিলাকৰ পৰা ৰক্ষণাবেক্ষণ দিব লাগিব ধৰি ৰাতি সময়তে ধৰি লোৱা মানে কিছুমানে জাল মাৰ লৈ যায় তো লোকে মাছ বিলাক সেই তাৰ ওপৰতো মানে অলপ চোৱা -চিতা কৰিব লাগ সেনেকেটো আমি মীন পালন কৰিব পাৰিম। মানে যত্ন বা কষ্ট নকৰাকে তুমি ডৰেক্ ম পালনটো পুখুৰী খান্দি মাছ জিয়ালা মাছ জিয়াই কিনে বিক্ৰী কৰিলা বিক্ৰী কৰিনে তুমি এতিয়া তুমি লাভৱান হৈছে সেনেকুৱা নহয় লছো হ'ব কিন্তু তাৰ উপৰিও।
কিন্তু মই কি ভাবো জানানে এই যিটো মীন পালন ন এইটো কিন্তু কেৱল উপাৰ্জনৰ বাবে ভ ভাল নহয় এতিয়া তুমি ধৰা পৰিয়ালৰ খাদ্য লাগে তোমাৰ ধৰা কোনোবা আলহী- চালহী আহিল বা বিয়া সবাহ হ'ল তোমাৰ তেতিয়াও বহুত উপকাৰী হৈ যায় এতিয়া নিজৰ পুখুৰীত তুমি ধৰা একদম তাজা মাছ খোৱাৰ আনন্দ সেইটো বেলেগ ন আৰু তুমি এতিয়া ধৰা নিজৰ পুখুৰীতে যদি মাছ দিয়া তুমি এতিয়া বেলেগৰ ওপৰত নিৰ্ভৰ কৰিবই নালাগে যেতিয়া খাব মন গৈছে এপাক জাল মাৰিল জাল মাৰিলা পুখুৰীত আৰু মাছ আনিলা মাছ আনি বনাই খালা। আৰু তোমাৰ অ, লগতে তুমি নিজে খাইছা সেইখিনি যদি বিক্ৰী কৰিব খোজা বিক্ৰীও কৰিব পাৰা। হয়নে, নহয়?
হয়, হয় একদম সঁচা কথা কৈছ তুমি এইটো। আৰু চাবাচোন মানে মই তুমি কলা যে ঘৰৰ কেতিয়াবা তোমাৰ অ, কুৰমা আহিলে বা তোমাৰ অ এনেকুৱা আহিলে আৰু তুমি ঘৰত ঘৰতে মাছ মাৰি দিব পাৰা ন ত এই ভাল সুবিধাটো আমাৰো আছে কিন্তু আমাৰ মানে খুৰা আৰু খুৰাই মানে এনেকে পুখুৰী এটা খান্দি লৈছে এতিয়া তেওঁৰ মানে ধৰি লোৱা আমিয় গ'লো বা তোমাৰ ধৰি লোৱা বেলেগ কোনবা কুৰ্মা গোষ্ঠী আহিল ত এতিয়া কি হয়, তেওঁলাকে মানে মাছ কবাত কিনিব যাব নালাগে আৰু মানে ঘৰতে মাৰিব। ঘৰতে আইতা আছে তো আইতাই মাছ জাল মাৰিব বা তোমাৰ যি আজিকালি বেছি যিহেতু আৰু তোমাৰ ডাঙৰ আৰু পুখুৰী নহয়, ইমান এটা। ত, তোমাৰ মৰি টানে মৰি টানা জানাই তুমি কেনেকে মহৰি বিলাক টানে ত সেনে মাছ সেনেকে সেইবিলাক আৰু সুবিধা আছে আৰু মানে সুবিধাতটো বহুত আছে। মীন পালত তোমাৰ তুমি কল এইবিলাক সুবিধা। তাৰ উপৰিও কিন্তু কেইটামান অসুবিধা আছে এই অসুবিধা ক তুমি কবা নেকি কেনেকুৱা সুবিধা বা তুমাৰ কেনেকুৱা সুবিধা লগতে এনেকুৱা জড়িত কিবা আছে নেকি? অসুবিধা সুবিধা কোৱাচোন অলপ তুমি।
অসুবিধাৰ কথা বিশেষ মইতো নাজানিম কিন্তু মই দে মই শুনা মতে আৰু মানে তোমাৰ যেতিয়া তোমাৰ বাৰিষা বৰষুণ হয় ন, বেছি বৰষুণ হোৱাৰ ফলত তোমাৰ যেতিয়া বানপানীৰ সৃষ্টি হয়। তেতিয়া কি হয় এতিয়া বৰষুণ বেছি হল তোমাৰ পুখুৰী পানী ভৰ্তি হৈ যায় ন। ত' পুখুৰীৰ পানী যি তেতিয়া পুখুৰীৰ ওপৰলৈ উঠি আহি পাৰ হৈ যায়, তে তেতিয়া মানে যিবিলাক পুখুৰীত মাছ থাকে সেইবোৰোতো পাৰ হৈ যাব পানীৰ লগতে একেলগে। ত' মানে, যিবিলাক পুখুৰীত মাছ থাকে সেই মাছবোৰৰ সংখ্যাটো অলপ কমি যায়। কেতিয়াবা হয় মানে কিছুমানৰ লাভ হয়, কিছুমানৰ লোকচান হয়তো কাৰো কাৰোবাৰ পুখুৰী মাছ কাৰোবাৰ তাতে আহি যায়। সেনেকুৱা পৰিস্থিতি হয়, যদি একেলগে তোমাৰ দুটা তিনিটা পুখুৰী থাকে ত' এইটো সমস্যা আৰু এটা সমস্যা মানে যদি তুমি পুখুৰী খান্দি চা, মীন পালন কৰিম বুলি ভাবা। বিচা ন, যদি তুমি ওপৰত তাৰ নিদিয়া, এ যিবিলাক তাৰ দেখা যায় কাঁ এতিয়া তাৰ সেইবিলাক যদি নিদিয়া তেতিয়া কি হব মানে চৰাই চিৰিকতি আহি খাই থৈ গুচি যাব। ত' এনে এই দুটাই মই সমস্যা দেখিছো বেলেগ বিশেষ এনেকুৱা সমস্যা নাই বাৰু বাকী তাৰে ভাল দিশহে আছে আৰু মোৰ এটা কথা তোমাৰ মীন পালনৰ কি ভাল লাগে, এই যিটো মীন পালন ন সেইটো মানে কৃষি যিটো আমাৰ কৃষকসকলে যিটো কৃষিৰ লগত কৰিব পাৰে সেইটো মানে বহুত ভাল। ভাল মিলাই কৰিব পাৰে আৰু। পুখুৰীৰ পানী খেতিত ব্যৱহাৰ কৰিব পাৰি আকৌ তোমাৰ খেতিৰ কিছুমান প্ৰাকৃতিক উপাদান মাছৰ বাবেও উপকাৰী হয় ন? এইদৰে মানে এটা কামে আনটো কামক সহায় কৰে। এইটো মোৰ চবতচে বেছি ভাল লাগে। আৰু খৰচো কম হয়। সেই ক্ষেত্ৰত আৰু উৎপাদনো বাঢ়ি যায়।
অ, একদম এইটো কিন্তু সঁচা কথা কৈছা একদম। মানে এইটো আৰু ভাল পদ্ধতি কবলৈ গলে এ ধৰি এই বহুত কৃষকে আৰু বা বহুত মীন পালন যিবিলাক মীন পালন কৰে মইতো তোমাক অলপ ক'লোয়ে যে মোৰ এই যে আমাৰ গাঁৱৰ কাষৰে আৰু মানুহ এজনে তোমাৰ কেনেকৈ তোমাৰ পুখুৰীত। তিনিটা পুখুৰীৰ ওচৰতে সেই তোমাৰ মীন পালনৰ লগতে হাঁহ পাল হাঁহ পালন কৰা হওক বা গছৰ যিবিলাক পাৰে-পাৰে ৰৰুবন সেই হোৱাৰ লগতে তোমাৰ মুৰ্গী হওঁক বা তোমাৰ অ, যিটো তোমাৰ অ, যিটো ফাৰ্ম আছে সেই ফাৰ্ম বিলাক খুলি লৈছে, ত, এটা ভাল পদ্ধতি আৰু মানে ইয়াৰ লগতে চোৱা তোমাৰ অ, যিবিলাক উপেৰা যিটো অ, ধন সেই ওপৰা ধনো আহিব এই হাঁহ ত পৰা বা তোমাৰ মুৰ্গীৰ পৰা। এনেকুৱা যিবিলাক তোমাৰ হাঁহ বা মুৰ্গীৰ যিবিলাক তোমাৰ সেই আছে আৰু অ, ক'বলৈ অ-অলাগতীয়াল যিবিলাক অপদাৰ্থ আছে সেইবিলাকক তোমাৰ নদীত পৰি মানে-মানে পুখুৰীত পৰি আৰু পুখুৰীত পৰিু তোমাৰ মানে মাছ বিলাকক বা পুষ্টি দিব অলপ সেনেকুৱা আৰু কথা ক'বলৈ গ'লে। বাকী তো ময়ো ভাবি আছো আৰু মইও যদি আৰু পিছলৈ কেতিয়াবা আৰু। অ', ডাঙৰ হৈ কিনে আৰু অলপ মানে পইচাইচা হয়, তেতিয়া ময়ো ভি আছো ময়ো মীন পালনৰ কাৰ্য আৰম্ভ কৰিম বুলি ভাবি আছো আৰু। মানে বে ব্যৱসায় হিচাপে আৰু তোমাৰ মানে বেলেগৰ ওপৰতো নিৰ্ভৰ কৰিব নালাগে, তোমাৰ মাছৰো ইমান যেতিয়া সমস্ ইচা নাযায় ঘৰখনত বা তোমাৰ এটা আৰু যেন ভালদৰে মই চোৱা চিতা কৰো তেতিয়া মোৰ ইনকামো আহি থাকিব দিয়াচোন। সেই তাকে ভাবিছোঁ ৰ'বা ময়ো কিবা এটা পাৰিলে তোমাৰ কৰিব চাম ৰবা এটা। মানে তোমাৰ মীন পালনৰ দ্বাৰা আজিকালি মানে ব্যৱসায় কৰিয়ো বহুত লোকে নিবা-নি কৰি আছে তো জীৱিকা নিৰ্বাহ কৰি আছে। ত' ময়ো ভাবি আছো ময়ো যিমান পাৰোঁ সোনকালে এটা আ, মীন পালনেৰে ব্যৱস্থা কৰোঁ নেকি, বাকী তুমি কি ভাবাহে তুমিও কি কৰিবা নেকি মীন পালন?
এ তুমি বৰ ভাল কথাই ভাবি আছা ৰবা ময় চাও ৰবা কি কৰো মানে যিয়ে কাম নকৰো তাৰে আগত অলপমান শি-শিকি লব' লাগিব। ন? শিকি ললেহে অলপমান তোমাৰ কামত আহিব এতিয়া আমি নাজানাকে হয়তো কিবা কাম কৰিব যাওঁ তেতিয়াহ'লে আমাৰ লোকচানৰ ওপৰত লোকচান হ'ব। আৰু তোমাৰ মীন পালনৰ কথা যে ক'লা তুমি মীন পালন কৰিলে কিন্তু তুমাৰ ধৰ্য হওক বা যত্ন বা যিটো নিয়মীয়ানু বৰ্তিতা সেইটো কিন্তু লাগিব তোমাৰ। যদি তুমি কৰিব বিচাৰিছা আৰু সেইবোৰ দিশ অলপমান চাই ল'বা বা তুমি মীন পালন কৰা ব্যয়ক্তি এজনৰ লগত পৰা প্ৰশিক্ষন অলপমান লৈ ল'বা। তেতিয়া মানে তোমাৰ অলমান সুবিধা হ'ব যিহেতু তুমি এইটো জীৱিকাৰ মাধ্য়ম হিচাপে ব্যয়ৱহাৰ কৰিব পিছলৈ। ত' সেই বিষয়ে তুমি অলপমান ব্যৱসায়ৰ কথাও জানিব লাগিব কেনেকে ব্যয়ৱসায় কৰিব লাগিব সেই মীন পাত পাল পৰা ত' আশা কৰো তুমি-তুমি যিটো ভাবিছা আৰু কৰিম বুলি সেই কামটো তুমি কৰা আৰু ময়ো ভাবি আছো অলপ চলপ সেনেকুৱাই কিবা কৰিম বুলি। কেতিয়াবা নিশ্চয় এই বিষয়ে আৰু কথা পাতিম দিয়া লগ পালে।
অ', হ'ব দিয়া মই মানে কিবা এটা খাওঁ এতিয়া আৰু দিয়া হ'ব দিয়া।
দিয়া-দিয়া।